অ', প্ৰাঞ্জুল ভাই ক
অ', তই কি বিহাৰতে আছা ইতাও
বিহাৰত নাই ৰ মই পাটনাত আহিলো।
আহিলি নেকি?
অ'।
তইচোন ক্লাছ চাছ নাহা আজিকালি কিয়?
এ ইমান গৰম আৰু ক্লাছত যাবি।
তই সেই বহুত দিন কাল ক্লাছ মিচ কৰি দিলি দুমাহ মানে হ'ব এতিয়া।
এ, মোক তই নোটচ খিনি দিবিচোন মই লিখি ল'ম।
অ', অ', দি দিম বাৰু কিয়া গেলি বিহাৰত এনে হঠাৎ গুচি গলি যে।
কাম এটা আছিল ৰ এতে এইকাৰণে।
হয় নেকি।
অ'।
তাতে কে নাই গৰম কেনেকাা তাতে?
ন আতে বহুত গৰমে।
হয় নেকি। ক'ত আছা আৰু এতিয়া বিহাৰত আছা নাই পাটনাত আছা।
পাটনাতে।
পাটনাতে আছে কেতিয়া আহিবিয় ননে
উম। এনে মই ভাবা নাই কেতিয়া যাওঁ যাম আৰু অলপ ছেপ্টেম্বৰৰ লাষ্ট মানত যাম চাগে।
অ, ' তিতালৈকে আহবিি তিতা তিতা গৰম থাকিবই গুৱাহাটীত অলপ
ব গ
অ।
গুৱাহাটীত গৰম থাকে গুৱাহাটীতো ঠাণ্ডা কেইটায়া কৰে অক্টোবৰৰ পিছত দুৰ্গা পূজাৰ পিছত অলপ অলপ ঠাণ্ডা পৰে
নৱেম্বৰ মানত অলপ চান্স থাকে
সেই
নৱেম্বৰ ডিচেম্বৰ এক মিননম্বৰ
অ বাকী ত হয় ভাত খালি ন কিি দিদি কৰি আৰু
নাই নাই ভাত খোৱা নাই ৰ বনাই আছে মা এতিয়াহে
নে অ কি বনাইছে আজি
কি বা বনাইছে মই যাই নাই ৰ পাকঘৰৰ চাইদে এনে দালি চালি বনাইছো চাগে দালি ভাজি কিবা গম পোৱা নাই এনে ভালকে ইমান
অ আমাৰ সেই ৰ ভাজি দালি চবজি সেয়ে
অঁ
ইমান গৰমে ভাত চাত খাব ইচ্ছাই নাযায়
অ ভাত খাবা ইচ্ছা নাই যে
এই গৰম খানত এনেকুৱা মঞ্া খালি খেন খাই তলতে বহি থাকিল তোৰ মানে কি জানা ফেনত তলত বহিলেও তই হাৱা নাপা আৰু মানে
গৰম হৈ গৈছে আহাৱাতটো একদম
এয় ফেনৰ তলত বহিও লাভ নাই আৰু ৰ'দতো আৰু ক'তো যাবাই নো মইতো ৰান্ধে দেখা পাই ষ্টচন বাহিৰত
উম বাপৰে বহুত গৰম দিছিলে বাকী তহঁতৰ বিহাৰত চব ভালে আছে হেল্ল' হেল্ল' হেল্ল' বিশশাল
অ প্ৰাঞ্জল ভাই এই অলপ অলপ ন তৰ কিছু আছিল ৰ বেয়া নাপাবি মানে এই ফোন এটা আহ গৈছিল লগৰ এটাৰ
গমেই পাইছা তই মোৰ লগৰ ল'ৰাটো যে
অ স
অ এই স বোলে ফোন কৰে পাগল হৈ আ হৈছে মানে ফোন কৰিবলে ৰাতিপুৱা উঠাৰ পৰা সেয়ে কৈ থাকে ফোন কৰো আহা হা
অ অ
মানে ল'ৰাটো বহুত চাল্ লাাগ আছে
অ', অ'
বাকি মই ভাবিলো ত তোক দাগ টুৰিজিমৰ কথা হলো বুলি ভাবি আছো।
দাৰ টুৰিজম।
অ' ডাৰ্ক টুৰিজিম।
অ' দিচোন ক।
মানে বহুতে পৰ্যটন বুলিলেতো অকল প্ৰাকৃতিক সৌন্দৰ্য পাহাৰ এইবোৰৰ কথাইতো ভাবে ন কিন্তু এনেকুৱাতটো বহুত জাগা আছে যিবোৰ মানে ইতিহাসত দুখজনক বেদনাদায়ক ঘটনাৰ সৈতে জড়িত। স্থানসমূহ মানে ভ্ৰমণ কৰাকে চাগে ডাক টুৰিজিম বুলি কোৱা হয় হা বয়। পাইছিলো কৰ'বাক এনে দ টোৰিন যদি বহলা ক'ব যাওঁ মানে কি আনো তোৰ মতে।
এনে চ ডাৰ্ক টুৰিজিম মানে ধৰ যুদ্ধই হওক বা গণহত্যা হওক প্ৰাকৃতিক দুৰ্যোগ বা দুৰ্ঘটনাই হওক দাস প্ৰথা যিটো বা কাৰাগাৰ হওক। সংঘাতে হওক বা আ বা অন্য যিবিলাক দুখজনক ঐতি ঘটনা মানে জড়িত হৈ আছে আৰু সেই স্থাপ ভ্ৰমণ কৰা স্থান বিলাকক সেইটোকে মানে ডাকটুৰিজম বুলি কোৱা হয় আৰু ইয়াৰ মানে ধ উদ্দেশ্য তুমে সেই বিনোদন নহয় মানে আনন্দ প্ৰদান কৰাটো নহয়। ধৰ মানে ঐতিহিক ইতিহাস বা শিক্ষা স্মৃতি আৰু মান মানৱীয় অভি অভিজ্ঞতাক বুজাই মানে আৰু।
আচ্ছা এনে মানুহে এনেকুৱা জাগালৈ যায় কিয়।
কি যায় মানে ধৰ অ' মানে ধৰক অতীতৰ পৰা শিক্ষা ল'ব ল হয় তাৰে পিছত ধৰক ইতিহাসৰ ওচৰৰ ইতিহাসটো মে ওচৰৰ পৰা জানিবলৈ আৰু। তাৰপিছত মানে নিহত আৰু মানে ক্ষতিগ্ৰস্ত বিলাক লোকসকল আছে আৰু মানে। তেওঁলোকক সন্মান জনাবলে হওঁক আৰু ধৰ মানুহৰ ভুলৰ মানে যিটো ফলাফল আছে মানে এনেকুৱা ভুল কৰাৰ ফলত কি এনেকুৱা হৈছে সেইটো উপলব্ধি কৰিব কাৰণে আৰু
আচ্ছা এনেক কি এই ধাৰণাটোৰ নতুন নেকি?
এই ধাৰণটো নতুন নহয় মানে আছা। এ মানে বহু শতাব্দীৰ পৰাই মানে মানুহে মানে যুদ্ধ ক্ষেত্ৰই হওক বা ঐতিহাসিক যোনটো ধ্বংসাৱেশ আছে। আৰু ধৰি মানে ধৰ মানুহ এটা মৰি গলে তাৰে যিটো স্মৃতি শুদ্ধ থাকে আৰু
অ'।
সেইবিলাকক মানে ধৰ এ সন্মান কৰিব কাৰণে যায় আৰু ধৰ মানুহৰ যিটো ভুলৰ ফলাফল আছে সেইটো উপলব্ধ কৰিব কাৰণে যায় আৰু।
অ', অ' এনেই তোৰ সকলো ডাৰ্ক টুৰিজিম একে ধৰণৰ নেকি?
নহয় নহয় কাৰণ চাবি তাৰে কিছুমান ধৰক যুদ্ধ ক্ষেত্ৰ থাকে কিছুমান স্মৃতিবুদ্ধ থাকে। তাৰে কিছুমান ধৰ গণ হত্যা থাকে তাৰে তাৰে পিছত কিছুমান ধৰ ধৰ দুৰ্যোগ চুৰ্যোগ এলেকা থাকে বা কিছুমান ঐতিহিক কাৰাগাৰ থাকে তাৰ পিছত দাগ বিলাক দাক প্ৰথা থখে তাৰ কিছুমান স্থান থাকে। তাৰ পিছত যিবিলাক শিল্প দুৰ্ঘটনাৰ স্থান থাকে। আৰু কিছুমান মানে মিউজিয়াম থাকে আৰু স্মৃতি বিলাক সংগ্ৰহালয় কৰি থয় সেনেকা আৰু।
অ' আচ্ছা আচ্ছা এনে এই ধৰণৰ পৰ্যটনৰ পৰা মানে কি শিক্ষা লোৱা বাৰু আমি?
তাৰ ফলত চ মানে ধৰ যুদ্ধৰ ক্ষতি হওক বা ঘৃণাৰ পৰিণাম হওক মানৱ অধিকাৰৰ যিটো গুৰুত্ব তাৰপিছত ধৰক শান্তি হওক সহানুভূতি আৰু মানে ধৰ ইতিহাসৰ যিটো পুনৰাবৃত্তি নকৰাক মানে শিক্ষা দিয়ে আৰু
অ আৰু ইতিহাস সংৰক্ষণত ভূমিকাটো কি ই
ইতিহাস মানে ধৰ এইবিলাক স্থানে মানে ধৰ মানুহ মানে ইতিহাসটো সংৰক্ষণ কৰি ৰাখে আৰু এই মানে ধৰ এই স্থান মানে সংৰক্ষণ কৰি ৰাখিলে মানে ভৱিষ্যত প্ৰজন্মই ধৰক বাস্তৱ ঘটনাৰ বিষয়ে জানিব পাৰে আৰু
আচ্ছা
ইয়াৰ ফলত ধৰ মানে ইয়াৰ ফলত মানে ইতিহাস মানে কেৱল মানে সীমা কিতাপতে মানে সীমাবদ্ধ হৈ নাথাকে আৰু ত লৰা ছোৱালী বিলাকে হওক মানে ল'ৰা ছলী বুলি নহয় আৰু চব মানে জেনেৰেচন মানুহে ধৰ মানে সেই সেই স্থানটোত যাই কিনে মানে সেই তাৰ ইতিহাস টোৰ বিষয়ে মানে গম পাৱ প আৰু
উম আৰু স্মৃতি সদৰ গুৰুত্ব কি
স্মৃতি শুদ্ধটো মানে সেইয় আৰু তাৰ যে মানে যুদ্ধা চুদ্ধে হওক মানে তাতে ধৰ কোনোবা নিহত হলে বা ক্ষতিগ্ৰস্ত লোকৰ মানে যোনটো স্মৃতি ৰাখে সেই স্মৃতিটোক মানে জীয়াই ৰাখিবা কাৰণে আৰু ধৰ সমাজক শান্তি দিবাৰ কাৰণে আৰু যিটো মানৱীয় মূল্্য বুলিছে তাৰ মানে কথাটো মনত পেলাব কাৰণে মানে এই স্মৃতি শুদ্ধটো বনাই আৰু মানে
অ অ এনে যুদ্ধ সত্ৰ সংৰক্ষণ কিয় কৰা হয়
যুদ্ধ ক্ষেত্ৰ সংৰক্ষণ কৰাৰ কাৰণে ধৰ যুদ্ধৰ যিটো বাস্তৱতা আছে সেইটো দেখুৱাই বা ধৰ সৈনিক আৰু ধৰ সাধাৰণ মানুহে যিটো আহৰ সৈনিক আৰু সাধাৰণ মানুহৰ যিটো ত্যাগ আছে সেই ত্যাগটোক সন্মান জনাব কাৰণে মানে আৰু যিটো যুদ্ধৰ ভয়াৱহতা আছে সেইটো বুজাবৰ কাৰণে মে
আচ্ছা আৰু সংগ্ৰালয়ৰ ভূমিকা কি
সংগ্ৰাহালয়ত মানে ধৰ নথি পত্ৰবিলাক যি আছে সেইবিলাক সংগ্ৰহ কৰি ৰাখে তাৰপিছত ফটোগ্ৰাফ বিলাকেই হওক বা যিটো ব্ক্তিগত সামগ্ৰী আছে বা ফিডিয়ে হওক আৰু আৰু কিছুমান মানে তথ্য় সংৰক্ষণ কৰি ৰখা হয় মানে যিবোৰে ধৰ মানে মানুহখে ইতিহাসটো মানে অধিক স্পষ্টভাৱে বুজাবলৈ মানে সহায় কৰে আৰু
অ এনে এই ডাৰ্ক টুৰিজিমটোত মানে নৈতিক এটা গুৰুত্বপূৰ্ণ কিয় ইমান
চাবি এই ষ্টান সমানে তাৰ মানে আমি ধৰ বেলেগ কিছুমান স্থানত গলে যেনেকে ধৰ আনন্দ কৰো ন ধৰ এই ডাৰ্ক টুৰিজৰ স্থান বিলাক মানে একোনো আনন্দ নিদিয়ে আৰু মানে আৰু ইয়াত সন্মান হওক সংবেদনশীলতা হওক আৰু মানে নিৰৱতা মানে খা উচিত আৰু মানে
অ আচ্ছা আচ্ছা আৰু চোচিয়েল মিডিয়াৰ প্ৰভাৱটোো কি পৰে ইাৰপৰত
চচিয়েল মিডিয়াৰ মানে কি ছচিয়েল মিডিয়াৰ ব্যয়ৱাৰ ফলত মানে ধৰ মানুহ এটা মানেচেতনতাটো বৃদ্ধি কৰে আৰু
অ
আৰু ধৰ মানে কেতিয়াবা কিছুমান মানুহে যদি অ অসমীয়াাজক ফটো ভিডিঅ' ত তুলি কিনে ধৰ নিজুৰি প্ৰচাৰ কৰে তেতিয়া মানে এই স্থানটোৰ মানে ধ যিটো গাম বজ্ থাকে সেইটো নষ্ট কৰা হয় আৰু
অ নে এই ধৰণৰ পৰ্যটনে স স্থানীয় অৰ্থনীতিত মানে সহায় কৰিব পাৰে নেকি
কৰে কৰে কাৰণ ধৰ ধৰ গাইত হওক বা যিবিলাক সংগ্ৰাহালয় আছে বা হোটেল হওক পৰিবহন হওক আৰু স্থানীয় ব্যৱসায়তো মানে আয় বৃদ্ধি কৰে আৰু
অ আৰু এনেকুৱা জাগাত মানে ভ্ৰমণ কৰিব গলে মানুহৰ মনত কি